হেল্ল', হেল্ল', অ, কি খবৰ কি খবৰ?
এই আছো আৰু আপোনাৰ কওক।
আচ্ছা, ময়ো আছো আৰু বাকী ভাত পানী খালে?
ভাত পানী খালো-খালো। আপুনি খালে?
কিহে কিহে খালে ভাত?
আমাৰ বৰ্তমান বনাইছিলে। আপোনা দালিত দালি আৰু ঔটেঙা মানে মা দালি আৰু ঔ টেঙা তাৰপিছত আপোনাৰ জিকা ভাজি।
হয়।
আৰু আপোনাৰ মাছৰ ভাজি।
আচ্ছা-আচ্ছা, তাৰপা হেৰি নহয় আপুনিতো জানেই মোৰ মোৰ কাঠফুলা ব্যৱসায়টোৰ কথা?
অ, হয়-হয়। আপোনাৰ কাঠফুলাৰ ব্যয়ৱসায়টো অতি ভালদৰে চলি আছে গম পাইছো বাৰু আপোনাৰ কথাটো
যথেষ্ট মানে লাভৱান হৈছে। আপুনিতো শুনি গম পাইছেই চাগে?
অ', শুনি গম পাইছো গম পাইছো আপোনাৰ লাভৰ
তাৰ পৰা মই এটা কথা ভাবিছো আমাৰ ইয়াত মানে অলপ মাটি খালী আছে হা।
অ', হয়-হয়।
সেই মাটি সেই মাটিখিনি মানে আমাৰ এটা কোনোবা ক্লাব এটাৰ হয়। সেই ক্লাবত আমি জনাই পেলাই সেই মাটিত আমি বিভিন্ন খেতি কৰিব পাৰিম নিশ্চয়।
অ', হয়-হয় নিশ্চয়। মানে আপোনাৰ কিমান মান মাটি খালি আছে?
ধৰক প্ৰায় বিছ বিঘামান মাটি আছে।
বিছ বিঘামান মাটি আছে ন?
হয়। তাত মই কথা এটা ভাবিছো যে, মই থাকিম আপুনি থাকিব আৰু মোৰ ভাইটি দুজন আমি চাৰিজন মিলি যদি তাত বিভিন্ন এতিয়া ধৰক শাক-পাচলি বা মাহ আমি যদি খেতি কৰো। কেনেকুৱা হব কথাটো?
হয়। অ', এইটো একদম ভাল কথা আপুনি মোক জনাইছে মই বহুত ভাল পাইছো দেই। সেইটো এইটো মানে এতিয়া আপোনাৰ আমি অলপ এনেকুৱা কৰিব লাগিব। আমি উন্নত মানৰ বীজ, বীজ আদি মানে উন্নত মানৰ শস্য আদি প্ৰয়োগ কৰিব লাগিব। যাতে বস্তুতো অলপ মানে সামগ্ৰীসমূহ অতি বেছি, অলপ মানে বেছিকৈ বৃদ্ধি পায়।
হয়, আৰু আমি ধৰক এতিয়া পাঁচ বিঘামান মাতি আমি ধানৰ খেতি কৰি দিওঁ।
অ', বৰ্তমান যিহেতু বাৰিষা এতিয়া ধানৰ পাঁচ বিঘা মাটি আমি ধানৰ খেতি কৰিব পৰা যাব।
হয়, আৰু ধৰক আমি সৰিয়হ বা ঠিক তেনেদৰে মাটিমাহ এনেদৰে মাহৰ খেতি, সৰিয়হৰ খেতি
হয়-হয়। বৰ্তমান আমি তেতিয়াহলে প্ৰথমতে আমি এতিয়া বাৰিষা কাল যিহেতু বৰষুণ দি আছে। আমি প্ৰথমে ধানৰ খেতিটোৰ ওপৰত গুৰুত্বটো দিব লাগিব।
হয়। ধানৰ খেতিটো বাৰু হৈ যাব। যিহেতু হাল ট্ৰেক্টৰে হাল বাব আৰু মানুহ আমি হাজিৰা লগাই মানুহৰ হতুৱাই ৰুৱাই দিম।
হ, হ
পিছৰ পিছৰ কামখিনি যিহেতু এতিয়া প্ৰথম কথা আমি এতিয়া শাক পাচলি ধৰক জিকা ভেন্দি, ভাত কেৰেলা, তিতা কেৰেলা এনেদৰে আৰু ধৰক দাংবদী এইবোৰ আমি কৰিব পাৰো।
হয়। অ, হয়। আপোনাৰ এনেকুৱা ৰুলে আমি, আপোনাৰ এনেই এই খেতিসমূহ কৰিব গ'লে, আমি ৰাসায়নিক সাৰৰ প্ৰয়োগ নকৰো।
ৰাসায়নিক সাৰ, প্ৰয়োগটো, হয়।
আমি, আমি নকৰো। আমি, আমি ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰ কেঁচু মতা গো গোবৰ, এনেকে বিভিন্ন গেলাপচা সামগ্ৰী দি যিটো জৈৱিক সাৰ প্ৰস্তুত কৰে।
হয়।
আমি জৈৱিক সাৰৰ দ্বাৰা মানে, শাক-পাচলিবোৰত আমি জৈৱিক সাৰ প্ৰয়োগ কৰিম। তাৰ ফলত আপোনাৰ মানুহৰ উপকাৰ হ'ব, বেমাৰ-আজাৰ কম হ'ব। মানুহে, বিশুদ্ধ শস্য
ৰাসায়নিক সাৰটো, মানুহৰ স্বাস্থ্যৰ কাৰণে অতি মানে বিষাক্ত। হয়, জৈৱিক সাৰ যদি আমি জৈৱিক সাৰে যদি আমি খেতি কৰো, তেতিয়া আমাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহে বিচাৰিব। খেতিৰ যিসমূহ মানে, উপাদান, সেইসমূহ বিচাৰিব।
যিহেতু, যিহেতু জৈৱিক সাৰ, প্ৰয়োগ কৰাৰ ফলত মানুহে এটা বিশু বিশুদ্ধ খাদ্য সামগ্ৰী পাব ন, সেইবাবে বহুতো মানুহে আমাৰ, আমাৰ সামগ্ৰী সমূহ বিচাৰিব।
মানুহে লাগিলে, অলপ টকা বেছিকে দি, হ'লেও মানে সেই শস্যটো নিবলৈ চাব।
হয়, হয়, বিশুদ্ধ শস্যটো খাবলৈ চাব।
হয়।
তাৰ উপৰিও আমি মাটিমাহ, আপোনাৰ সৰিয়হ, তিল
তিল।
তাৰ লগতে, আপোনাৰ, বুট মাহ।
হয়।
আদি আমি, খেতি কৰিব পাৰো।
খেতি কৰিব পাৰো, এতিয়া আমি যিহেতু, সৰিয়হটো খেতি কৰি দিলে আৰু ছয় মাহৰ পিছত, সেই সৰিয়হ খেতি যেতিয়া ফুল ধৰিব, তেতিয়া সেইখিনিৰ পৰা, আমি বিভিন্ন, মানে আমি মিঠাতেল তৈয়াৰ কৰিব পাৰিম।
হয়, সৰিহৰ পৰা মিঠাতেল তৈয়াৰ কৰিব পৰা যাব, এটা
মিঠাতেলৰ, যিটো মানে মিঠাতেলটো তৈয়াৰ কৰা পাছত, যিটো মানে থাক কি যায়, যিখিনি মানে অৱশেষ থাকি যায়, অৱশেষ। খলিহৈ বুলি, যিটো কয়, সেই খলিহৈ আমি বিক্ৰী কৰিব পাৰিম বজাৰত।
হয়, হয়, বজাৰত বিক্ৰী কৰিব পৰা যাব, আপোনাৰ হয়, হয়, আপুনি, আমি মাটিমাহ, সৰিয়হ, তিল আৰু বোট। মাহ, প্ৰধানকৈ এই চাৰিটা শস্যৰ খেতি কৰিব লাগিব। যিহেতু, আপোনাৰ সৰিয়হটো পৰা মিঠাতেল প্ৰস্তুত কৰি আমি, মিঠাতেলটো আমি আপোনাৰ, বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম।
হয়, হয়, সেইটো বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ হ'লে, হয়।
মাটিমাহটো আমি, বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম, আপোনাৰ। তিলটোও আমি, বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ লগতে, গাঁৱে-ভুৱে যিহেতু আপোনাৰ অসমৰ পৰম্পৰা, অসমত প্ৰধান উৎসৱ বিহুত, তিলেৰে পিঠা বনাই, তিলটো আমি মানে পিঠা, আমি তিলটোও বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম, বজাৰ
হয় ঠিক, হয়, হয়, আৰু এই খেতিসমূহ আমি, অতি শীঘ্ৰে আৰম্ভ কৰা হেঁতেন ভাল আছিলে।
হয়, হয়, আমি অতি সোনকালে আৰম্ভ কৰিব লাগে, আপুনি, যিমান পাৰে অতি সোনকালে হালটো বোৱাই দিয়ক, মই আৰু আপোনাৰ মই আপোনাৰ লগত গৈ অতি সোনকালে উন্নত উন্নত মানৰ বীজ বীজসমূহ আমি বিচাৰি আনিব লাগিব, উন্নত উন্নত মানৰ অলপ আনিব লাগিব।
হয়, আৰু আমি যিসমূহ মানে আমাৰ কৃষিৰ কাৰ্যালয় আছে এগ্ৰিকালচাৰ অফিচ।
হয়।
তাত আমি, তাত আমি, যোগাযোগ কৰিলে নিশ্চয় আমাক অলপ সহায় কৰিব তেওঁলোকে।
হয়, হয়, আমি অতি সোনকালে তেওঁলোকৰ লগতো যোগাযোগ
হয়, আৰু আমি যিহেতু নিব নোৱাৰা চ' আমাৰ কিছুমান আমাৰ যদি উৎপাদনটো বেছি হয়, আমি অৰ্থনৈতিকভাৱে লাভৱান হ'ম।
তাক আমি আমি প্ৰধানকৈ খেতিটো বাণিজ্যিক ভাৱে বাণিজ্যিক ভাৱে বাণিজ্য়িক ভাৱে কৰিবলৈ আমি মানে খেতিটো কৰিব লাগিব।
হয়, হয়।
বা-বাণিজ্যিক ভাৱে সহায় হোৱাকৈ।
হয়, নিশ্চয় তেনেকে আমি সেইটোকে ভাবিছো মই।
হয়, হয়।
আৰু আমাক অলপ অৰ্থৰ প্ৰয়োজন হ'ব আমাৰ ইমানটো টকা-পইচা নাই যি আপোনাৰ হাততো নাই, বা মোৰ হাততো নাই। আমি মিলিত ভাৱে যদি আমি কামটো কৰো, তেতিয়া হ'লে আমাৰ কম পইচা খৰচ হ'ব, ধৰক আপোনাৰ কমকে খৰচ হ'ল মোৰো কম খৰচ হ'ব।
হয়, হয়। আমি আপোনাৰ এনেকুৱা প্ৰধানকৈ আপোনাৰ যিটো অৰ্থ, অৰ্থটো আমি বেংক বা আদিৰ পৰা নহ'লে আমি ওচৰৰে গাঁৱৰ এই মহিলাসকল যিবোৰ আত্মসহায়ক গোট।
হয়, তাৰ পৰা আমি ল'ব পাৰোঁ।
তাৰ পৰা আমি আত্মসহায়ক গোটৰ পৰা ল'ব পাৰো, যিহেতু আত্মসহায়ক গোট বেংক বা বেলেগ বেলেগ আদি বেলেগ প্ৰতিষ্ঠানতকৈ আপোনাৰ বিত্তীয় প্ৰতিষ্ঠানতকৈ আত্মসহায়ক গোটৰ মানে অলপ ধনৰ পৰিমানটো কম হয়, মানে সুতৰ পৰিমাণটো কম হয়।
হয়, এইটো আমি এটা লোন ল'ম মানে।
হয়, হয়।
আমি পঞ্চাশ পঞ্চাশ হাজাৰ মান টকাৰ লোন ল'লে নিশ্চয় হ'বগৈ চাগে?
হয়, হয়, আমি ওচৰৰে মহিলাসকলে আত্মসহায়ক গোটৰ লগত পাতিব লাগিব। তেওঁলোকে পইচাটো যোগান ধৰিব পাৰিব নেকি?
হয়, হয়, আমি কথাটো মই ভাবিছোঁ এই কথাটো।
হয়, হয়।
তাকে বোলে আপোনাৰ লগত আলোচনাটো কৰি লও।
অ', আলোচনাতো কৰিছে আপুনি ভাল কৰিছে তাৰপিছত আপোনাৰ অ', ভাইটি দুজন থাকিব ভাইটি দুজনকো লগাই দিলোঁ। আপোনাৰ এতিয়া খেতিটো কৰিবলৈ হ'লে আমাৰ প্ৰধানকৈ লাগিব দুজনমান মানে আপোনাৰ খেতিটো চাব পৰা ব্যক্তি। আমিতো সদায় এক-একেৰাহে আমি জানো খেতিত লাগি থাকিব পাৰিম?
এইটো আমি নোৱাৰিম বাৰু আমি যিহেতু ব্যস্ত মানুহ।
আমি আমিও বেলেগ কামত ব্যস্ত একেৰাহে খেতিত আমি লাগি থাকিব নোৱাৰিম।
যদিহে আমি আৰু ব্যক্তি তিনিজন বা দুজনক যদি আমি ইয়াত সংস্থাপন দিব পাৰো।
হ তেওঁলোকৰো ভাল আৰু আমাৰো ভাল হব হয় তাকে আমি বিশেষকৈ আৰু দুজন ব্যক্তি লগত মানে লব লাগিব যিহেতু তেওঁলোকক মানে কৰ্মসং স্থাপন হিচাপে দিব লাগে।
হয় হয় এইটো একদম ভাল কথা ভাবিছে আপুনি
হয়
তেতিয়াহ'লে আমি কামটো সোনকালে অতি শীঘ্ৰে ধৰক আগষ্টৰ মানৰ পৰা আমি খেতিটোত আৰম্ভ কৰো
খেতিটো আৰম্ভ কৰিব লাগিব প্ৰথমে ধা ধা ধানৰ আপোনাৰ ধানৰো উন্নত মানৰ যিটো ধানৰ অলপ মানে দাম বা বাণিজ্যিক ভাৱে যিটো ধানৰ অলপ দাম বেছি
হয়
তেনেকোৱা ধৰণৰ ধানটো অলপ কৰিলে আমাৰ ভাল হব যিহেতু আমি বাণিজ্যিকভাৱে অলপ সফল হ'ব পাৰিম
আমি এটা কাম কৰো আপুনি আৰু মই কালিলৈ আমি এগ্ৰি কালচাৰ অফিচত যাও তাত চৰকাৰে বিভিন্ন মানে শস্যৰ যোগান ধৰে সেইসমূহ আমাক দিব ন আমি যদি জনাও
হয় হয় দিব নিশ্চয় দিব
হয় তেতিয়া সেইসমূহ খেতি কৰিলে আমাৰ ধৰক আমি যিটো আমি বীজ সেইটো নিকিনাকৈ হ'ব আমাৰ অলপ অৰ্থ ৰাহি হ'ব
হয় হয় আমি তেতিয়া কাইলৈ ৰাতিপুৱাই আমি দুয়োজন কৃষি ক্ষেত্ৰৰ অফিচলৈ যাব লাগিব এগ্ৰিকালচাৰ অফিচলৈ গৈ অলপ যিসমূহ মানে বিজ বিজ তেওঁলোকে আমাৰ বিজৰ যোগান ধৰিবই চাগে তেওঁলোকৰ লগত ভালদৰে আলোচনা কৰি
আৰু মই কৃষি বিষয়া এগৰাকীৰ লগত কথাটো পাতিছিলো তেওঁ আমাক জনাইছে যে জলসিঞ্চনৰ বাবে যি মানে পানী সিঁচা মেচিন লাগে সেই মেচিনত তেওঁ যোগান ধৰিম বুলি কৈছে।
জলসিঞ্চনৰ ব্যৱস্থা তেওঁ যোগান ধৰিম বুলি কৈছে ন?
হয়, হয়
অ জলসিঞ্চনৰ লগতে আপোনাৰ আমি জৈৱিক সাৰৰ জৈৱিক সাৰো অতি সোনকালে প্ৰস্তুত অলপ প্ৰস্তুত কৰি থোৱা আছে, সেয়াইটো নহব আৰু অলপ প্ৰস্তুত কৰিব লাগিব।
আৰু আমি গোবৰ সাৰ বা এনেদৰে কেঁচু মতা
কেঁচ মতা এনেকোৱা আমি ব্যৱহাৰ কৰিব লাগিব।
হয়
তাৰপৰি আপুনি ভালকৈ আমাৰ ওচৰৰ যি যিটো ক্লাবৰ মানে মা গোটেইখিনি মাটি তেওঁলোকৰ লগতে আমি ভালদৰে আলোচনা কৰি লব লাগিব কেনেদৰে তেওঁলোকক কিদৰে মানে তেওঁলোকে কিদৰে দিব বা, আমি কেনেদৰে লম তাৰ বিষয়েও আমি আলোচনা কৰিব লাগিব।
হয়, ইতিমধ্যে আলোচনা মই অলপ অলপকৈ জনোৱা হৈছে।
হয়, হয় আমি ক্লাবৰ সভাপতি, সম্পাদক আমি ক্লাবৰ সভাপতি, সম্পাদক আৰু কেইজনমান সদস্যক লৈ এখন মানে সভা বা আলোচনা কৰিব লাগিব সভা এখনত ভালকে।
হয় তেওঁলোকৰ মানে ক্লাবটো যিহু মাটিখিনি সেই ক্লাবটোৰে আৰু সেই ক্লাবটোক আমি জনাব লাগিব যে মাটিখিনি এনেই পৰি থকাতকে আমি খেতি কৰো তাত।
হয়, হয়।
সেইটো মানে আচলতে সমবায় ভিত্তিক হ'ব এটা।
হয়, হয়। আপোনাৰ তেতিয়া হ'ব। আপোনাৰ এনেকুৱা বন্ধাকবি, আপোনাৰ কবি দাংবডী এনেকুৱা ধৰণৰ কিছুমান শস্য আমি কৰিব পাৰিম।
হয়, হয়। দাং অ' আমি এতিয়া ধৰক বন্ধাকবি, ফুলকবি
ভেন্দি ভেন্দি তাৰপিছত ওলকবি অ' এনেকুৱা ধৰণৰ কৰি আৰু অলপ মাটিত আপুনি আলুৰ খেতি অলপ দিন পিছত আলু খেতি কৰিব পৰা হ'ব।
অ' আলু খেতি কৰিব পাৰে। আলু খেতিৰ কাৰণে ধৰক আলুটোত বহুত লাভ আছে।
আলুটোত বহুত লাভ আছে তাকেই বৰ্তমান আলু খেতি কৰিব নোৱাৰে, অলপ দিন পিছত খৰালি কালত।
আমি যদি দহ বিঘা মাটিটো আলু খেতি কৰোঁ আমাৰতো বহুত বহুত লাভ হ'ব।
হয়, হয়। আমি দহ বিঘা মাটি অলপ দিন পিছত আপোনাৰ খালি কৰিলে আমি আলুৰ খেতি কৰিব পৰা হ'ব।
হয় নিশ্চয় পাৰিম।
অ' আলু বিশেষকৈ মানে আলু নৈতিক ভাৱে বহুত লাভৱান হ'ম আমি। আলু খেতি বহুত বাণিজ্যিক ভাৱে লাভৱান মানে মানুহ হয়। হয়।
আৰু আমি আৰু আমি মানে উন্নত মানৰ উন্নত মানৰ আলুটো খেতি কৰিব লাগিব।
অ' উন্নত মানৰ আলুৰ বীজ প্ৰয়োগ কৰি আমি উন্নত মানৰ খেতি কৰিব লাগিব। আলুটোৰ আমি জৈৱিক সা আলুটোৰ আমি জ জৈবিক সাৰ প্ৰস্তুত কৰি আলুটোট আমি আপোনাৰ ৰাসায়নিক সাৰ কাৰণ আমি যিহেতু বাণিজ্যিক আলু বাণিজ্যিক কস নখ ল'ব আমি বাণিজ্যিকভাৱে ব্যৱসায় কৰিম যিহেতু।
কিন্তু আমি কিছু কম পৰিমাণে ব্যৱহাৰ কৰিম।
অ' কিছু কম পৰিমাণে মানে বেছি পৰিমাণ বেছি পৰিমণে নহয় আমি কম পৰিমণে ৰাসায়নিক সাৰ সাৰৰ লগতে জৈৱিক আমি মানে বৃহৎ পৰিমাণে জৈৱিক সাৰৰ প্ৰয়োগ কৰিম।
হয়।
কিন্তু কম পৰিমাণে আমি ৰাসায়নিক সাৰৰো প্ৰয়োগ কৰিব লাগিব, যিহেতু আপোনাৰ পোক পৰুৱা আৰু আপোনাৰ বহুতো খাদ্য শস্য নষ্ট কৰে, তাত আমি কটনাশক দ্ৰৱ্য টো অলপ চলপ মাৰি অলপ মাৰিবই লাগিব।
হয়। আৰু বিশেষকে আমাৰ গাঁও অঞ্চলত যাৰ যাৰ ঘৰত মানে গৰু বা ছাগলী আছে।
হয়।
তেওঁলোকৰ তাৰ পৰা আমি তেওঁলোকৰ গৰু গোবৰসমূহ আনি পেলাই আমি সাৰ প্ৰস্তুত কৰিব পাৰিম।
অ' গৰু গোবৰ এনেকে আমি গৰু গোবৰ সাৰ আমি প্ৰস্তুত কৰিব পৰা হ'ব বাৰু।
হয়। এই সাৰসমুহ আনি পেলাই আমি এতিয়া প্ৰস্তুত কৰিম। তাৰপিছত আমি ইতিমধ্যে এতিয়া আমি আনিব লাগিব সেইসমুহ।
হয়। এতিয়াই আনি আমি আমি কামত মানে আমি সাৰ প্ৰস্তুত কৰিবলৈ কামত লগাবহি লাগিব।
হয়, হয়।
হয়, হয়।
ঠিক আছে এটা কাম কৰিম, অহা কালিলৈ আপুনি ওলাব মইও
অ' আপুনি মোক কাইলৈ খবৰ কৰিব, মই অতি সোনকালে আপোনালোকৰ ঘৰত যাবলৈ চেষ্টা কৰিম।
হ'ব ঠিক আছে।